হেল্ল' অ কি কি কৰি আছা?
এ শুই আছিলো
অ এতিয়া উঠিলা?
অঁ
ইমান দেৰিকে
নহয় মই এবাৰ উঠি কেনে চব কাম চাম কৰি আকৌ শুই পৰিছিলো
অ আচ্ছা মই ভাবিছো ৰাতি শুইছিলা যে দেৰিকে উঠিছা নেকি?
নাই নাই তুমি কি কৰি আছা?
মই ৰান্ধি আছো।
কি ৰান্ধিলা
মই হেৰি ভাত বনালো দালি আৰু তোমাৰ কালিতো পটল, আলু চব্জি বনাইছিলো যে সেইটো আছে মানে সেই থৈ দিছো দুপৰীয়া হৈ যাব আৰু তোমাৰ দালি বৰা কৰি কেনে টো চব্জি বনাইছো আলু দি।
অ ঠিকেই আছে।
মোৰ আকৌ সেইটো হৈ গল আকৌ ওলাব লাগিব যে কাম আছে।
ক'ত জাবা?
কলেজত কাম আছে যে আজি এক তাৰিখ যে।
অ
চলোৱাৰ কথা আছে মানে আমাৰ।
অহ‌
কিবা কৰে।
ৰুটি চাজি ওলাব।
অ ওলাব বুলিতো কৈছিলা আজি এক জুলাই নহয়।
অ
ত আজিতো ক'লে কিবা কৰে এতিয়া থাক। চেমৰ ফিচৰ পইচাৰ।
অ তোমালোকে চিনিয়াহঁতক যি সুধি ল'বা।
নাই চিনিয়ৰক সুধি লাভ নাই চিনিয়ৰক সুধি থব।
চিনিয়াৰ আছে তোমালোকৰ।
চিনিয়াতটো ধৰি। ব গলে এতিয়া আমিয়ে থাতচেমৰ। বাকী চবতো নাই।
বাকী চব নাই।
ক'ত আছে এতিয়াতো বেংগলংগলীতো না থাক কে।
যাম যে আমাৰ লগত চিনিয়াৰ নাথাকে নেকি।
তোমালোকৰ চিনিয়ৰটো ধৰিব গলে আমিয়ে থাকিম উ। উম। তে তেতিয়া তোমালোকৰ চিনিয়াৰ আমিয়ে থাকিম। মানে তোমালোকে তেতিয়া তাৰপিছত তোমালোকে হবা।
নহয় মানে তোমালোকে এৰি দিলে মাজতে।
আমি এটা দুটাই এৰিব বাকী কেইজনমানতো থাকিব ন। দুটা তিনিটা হলেওতো থাকি।
অ অ। দুটা তিনিটা।
অহ সেইকোৱাই হ'ব আৰু পইচাটো যদি। কলেজতো যোনে যাবতো যাবই ন কিয় কি বেছি পইচা দি থাকিতো হলেতো মানুহটো এৰিবই ন।
অ। মোৰ মানে বুক লাগিছে ছিলে মানে মই নাজানোে কি বুক কি কোনটো দি পঢ়িম।
অ এতিয়া নাই নহয় আগতো এবাৰ তাৰ পিছত মানে দেখা যাব বুজিছা হেল্ল'
মানে ফুল ক্লাছ কৰিব লাগিব এবাৰ দুবাৰ হেল্ল'
নহয় মানে তুমি ধৰা অ পাই আছো যেনেকা তোমালোকৰ আগষ্টৰ এক তাৰিখৰ পৰা ষ্টাৰ্টিং হ'ব ন
অ।
যেনেকা আজি এক তাৰিখ তুমি আজি গ'লা আজি গৈ ধৰা দু টা বা তিনিটা ক্লাছ কৰি ল'বা
অ।
এনেকা মিলাই মিলাই কৰিলে মানে হৈ যাব। আকৌ ধৰা আজি ধৰা নটাৰ পৰা তোমাৰ ক্লাছ আছে তুমি আজি নটাৰ ক্লাছ কৰিলা? এটা আকৌ দচটাৰ ক্লাছ কৰিলা, নহ'লে দচটাৰ যদি ব্ৰেক টাইম দিয়ে, তেনেহলে এঘাৰটাৰ পৰা ক্লাছ এটা হ'ব। পিছত বাৰটা এটালকে এটা দুটা তিনিটা ক্লাছ হৈ যাব বাৰ এটা লৈকে। পিছত এটাৰ পৰা ঘৰত আহি যাবা। পিছত নেক্স দিনা আকৌ তুমি কি কৰিবা, বাৰটা মানত যাবা কলেজত। বাৰটা মানত গ'লে অ নেক্স দিনা তুমি ধৰা বাৰটা মানত গৈ কেনে তুমি বাৰটাৰ পিছত যেতিয়া বাৰটাৰ ক্লাছ থাকে, বাৰটাৰ পৰা এটালৈকে সেইটো কৰি ললা, আকৌ দুটা আকৌ এটাৰ পৰা দুটালৈকে ব্ৰেক টাইম দিলে, আকৌ তিনিটাৰ পৰা চাৰিটালৈকে এটা ক্লাছ কৰি আহি যাবা হয়
মানে এটা এটা ক্লাছ এঘণ্টাৰ হয়?
অ।
ইমান টাইমৰ হয় কিয়?
বহুত লেকচাৰ দিয়ে থাকে দিয়ে থাকে।
শুধে নেকি একো?
কেতিয়াবা সুধি ল'ব পাৰে, যদি তোমাৰ মাইনতটো যদি এলুমিনিয়াম গেলেৰিত হয়, তেতিয়াতো মাইকত কয় ন মেমত
অ।
তেতিয়াতো বহুত ষ্টুডেন্ট থাকে মেমে মাইকত কয় তেতিয়া চাগে সুধিবও পাৰে ওচৰত আহি কেনে, তুমি উঠা তুমি উঠা ষ্টেড আপ বুলি কৈ কেনে সুধে কিবা কিবি
অহ। কি কৰে পৰা এক একো কব নাজানিলে এনেকে ৰখি থাকিম নেকি?
ৰখি থাকে, মেমে বহিব কব নিজে।
এ মোৰ কেনেকা লাগে।
না যদি ক্লাছ মনটো দি কেনে ধৰি কৰি থকা, তেনেহ'লেতো মনত থাকিবই ন মেম কি মেমে কি পঢ়াইছে। সেইটোৰে ওপৰত সুধি লব মেমে লগে লগে।
অ। আচ্ছা। টাওতো মাৰ অলপ পাহৰি গ'লে তাৰপিছত কি হব?
অ কি কলা?
পাহৰি গলে,
পাহৰি গলে গ'লা আৰু এইটোও আৰু জবৰদস্তি নহয় ন।
অ মাইনৰ ক্লাছ কি মাইনত, টো মই এডুকেশচন লৈছো, এইটো কি মান এইটো গেলেৰিত হব?
তোমাৰ ফাৰ্ষ্ট যদি ধৰা আগতে ৰল নাম্বাৰ আছে তেনেহলে গেল- লেৰিত হ'ব, নহলে অ হেৰি কমাৰ্চ বিল্ডিঙত হ'ব দূৰৰ কেইটাত। ফাইভ হেন ফাইভ হানড্ৰেডৰ পৰা, ফাইভ হাড্ৰেডৰ পৰা আমাৰতো ধৰিব গলে হেৰিত হৈছে, এতিয়া নাজানো কিমান হাড্ৰেডৰ পৰা। কমাৰ্চ বিল্ডিংত দিয়ে।
অ। এইবাৰ ষ্টুডেণ্ট কম আছে টো।
ন মান মাই ষ্টুডেন্ট হে তোমাৰ ডিপাৰ্টমেন্টতে কম আছে। বহুত ডিপ - মেন্টত মটত বহুত ওলাই যাই টো।
অ।
বহুত থাকিব অ চব ডিপাৰ্টমেন্টত জোনে জোনে জোনে মাইনৰ এডুকেছন হৈছে চবৰে একেলগত হ'ব।
অ।
বহুত ষ্টুডেন্ট হয় তেতিয়া এইটোৰ কাৰণে বেগ বেংগলী মেজৰ বেংগলী তোমালোকৰ এইফালে যে কেইটা লৈছে সেই কটা। তাৰে হ'ব।
অহ।
এনে মাইনৰ বাকী চব চাবজেক্ট কেইটা বহুত কেইটা- ষ্টুডেণ্ট থাকিব চব ডিপাৰ্টমেন্টৰ পৰা।
অ মোৰতো ভয় লাগি আছে।
ভয় লাগি আছে মানে ভয়তো একো নাই মানে ক্লাছ ৰুম এইবিলাক বিচাৰি বিচাৰি বিচাৰি মানে হেৰি লাগে। কেতিয়াবা মই মিছ কৰি দিও ৰুম বিচাৰি নাপাও যে।
সুধিলো বা-
কেতিয়াবা ক্লাছে ব তোৰওলম্বা তেনেকুৱা নাজানো হয় কত।
তাক শুধিবলো অ মাই শুধিলো একো কব নেকি।
কি
শুধিলে একো কব নেকি।
একোতো নকয় তেন্তে কয় নাজানো মানে তেন্তে নিজৰটোৱে নাজানে। চবৰ প্ৰব্লেম হৈ যায় ন বিচাৰি বিচাৰি।
অ। আৰু কি জানো তাতে মানে চিনিয়ৰ বোৰে বেলেগ বেলেগ চিনিয়ৰ বোৰে কি একো- কয় নেকি যোনিয়েৰবোৰক।
না না নকয়। চপৰ নিজৰ নিজৰ মতলবত থাকে। নাই এইবিলাকতো উঠি গ'ল ন এইবিলাক। কেতিয়া নহয় আৰু এবাৰ এটা কেচ হৈছিল নে এটা ছোৱালী লৈ
কি হৈছিলে?
এ তাৰ পৰা পাঁচ হাজাৰ টকা বিচাৰিছিলে নেকি পিছত কি না কি হলে তাকো চুই চাইদ কৰি দিলে নেকি। নাজানো এনেকাই কিবা শুনিছিলো এই কাৰণে এতিয়া বণ আছে এইবিলাক। অ',
অহ, ঠিকেই আছে তেন্তে। কিন্তু, গ্ৰুপত যে চিনিয়াৰ বোৰ ইমান ভালকে কথা পাতে
নাই এতিয়া এনেকা নাই। এতিয়াতো কেনেকুৱা হ'ব এতিয়া জাগাত- জাগাত কি -কি হৈ আছে ন' ছোৱালী মানুহৰ।
অহ - অহ।
সেইকাৰণে মানে এইটো এতিয়াতো গুৱাহাটী হেৰি নহয় -নহয় এতিয়াতো কলেজৰে আওটমাছ কৰি দিছে ন' এতিয়া মানে টেনচনটো নাই। তথাপিও ভালকে থাকিব লাগিছে। এতিয়াতো গুৱাহাটীৰ পৰা নাহে নহয় আমাৰ। আউটমছ কৰি দিছে কলেজৰ পৰাই হ'ব চব।
অহ।
তথাপিও মানে ভালদৰে থাকিব লাগিব আৰু এইটোৱে।
ভালদৰে মানে কি মানে কাৰো লগত বেয়া কত বেয়া কথা পাতিব নালাগে এইবোৰে
দৰকাৰ পৰিলে কথা কবা নহলে নাই আৰু এনেকা নিজৰ মতে চৈ থাকে এনো চবৰ ঘমণ বেছি থাকে ন' কলেজত হলে চাবাচোন চবে লেভেন মাৰি -মাৰি ফুৰি থাকে।
অহ, চাইছো মই। কুনো মই যে এ মানে যেতিয়া এডমিশন হৈছিলে তেতিয়া মই এটা ল'ৰাক সুধিছিলো মানে দাদাই হ'ব তাইকন্ত কোনে ধুনীয়া কৰি কৈ দিছে।
অহ, তেতিয়াতো কবই বহুত ডাঙৰ -ডাঙৰ চিনিয়াৰ কেটা নকয় এনে যে ধৰা তোমাৰ ক্লাছমেট হল তুমিটো চিনি নাপাবা নহয় তেন্তে ফাৰ্ষ্ট চেমৰে হয় ন'চেছেণ্ড চেমৰে মেৰে হয় না কি ফাৰ্ষ্ট ইয়াৰেৰে হয়।
অহ
চেম ড্ৰেছটো তুমি কেনেকা চিনি পাবা চিনিটো নোপোৱা নহয়। মই নিজে এটা ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীক মই সুধিছিলো তুমি কোনটো ছেমৰ হয় তাৰপিছত তাই কলে নহয় মই ফাৰ ফাৰ্ষ্ট ইয়াৰৰ হও
অহ
একেই ড্ৰেছ ন' বুজা নাযায় আকৌ তেজপুৰ কলেজতো বেলেগ -বেলেগ আছে।
অহ, তেজপুৰকলেজৰ ড্ৰেছ টো বেলেগ কৰি দিছে ন এইকাৰণে বুজাই চাইচে।
সেয়াতে ফাৰ্ষ্ট চেম নহয় চেভেন ফাষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বেলেগ কৰিব লাগে মানে
নকৰে দৰং কলেজৰ তে
উম
কলেজত খাই যাবানে ঘৰৰ পৰা?
অহ, মায়া। নহয় মই এতিয়াতো এনে ভাত খাই যাম অলপ পিছত দেৰি হলে ধৰা বাহিৰত কিবা এটা খাই দিম নহলে নাখাওঁ।
অ',
বাহিৰত খালে কি খাম আৰু পাষ্ট ফুড এইটোৱে অলপ -চলপ এনতো এতিয়া পা পাচ ফুট -চাছ ফুট নাখাও মানে বন আছে।
অহ
খালে অলপোচকাই খাওঁ ৰাতি অহ ৰাতিয়ে বনাব লাগিব।
কি বনাবা?
এতিয়াতো মই মানে এনেকা বনাইছো ৰাতি চাওঁ ৰাতি বেঙেনা আছে আলু দি ভাজি দিম আৰু ভাত বনাম হৈ যাব।
অ ঠিকেই আছে তেন্তে। তোমাৰ মাও আহিব এতিয়া আহিছেই চাগে
আহ
ম আমাৰ লগত আজি আলু তৰকাৰী আলু আৰু পেপে তৰকা ৰী বনাইছিলে আৰু ভাত বনাইছিলে দাদাই খাই গৈছে মই খোৱাই নাই মই শুই গৈছিলো মোৰ খাবই মন নাযায় ইমান গৰমত
অ চবৰে একে কথা অ এইটোৱে চবৰে একেই চন চোনিয়াকো চোনিয়াও মোক কথা পাতিছিলে যে ৰাতি পোৱা তাৰপিছতে তাইও ক'লে কয় কামত গ'লে যে টিফিন ভাত মানে ল'বলে তাৰ মন নাযায় এবাৰ এ টাইমত ওৱান টাইমতে খাই তাই ভাত
এনেকা কৈছে তুমি খাই লোৱা এঘাৰটা